হেল্ল' হেল্ল' বন্ধু। অ হেল্ল' বন্ধু।
অ।
কি কৰি আছে আপুনি এতিয়া?
এ কি আৰু কৰিম ক ঘুমাইছো আৰু। ৰাতি হৈছে এঘাৰটা বাজে।
অ খবৰ চবৰ ভালে না?
অ খবৰ চবৰ ভালে।
অ আজিকালি ফোনে নকৰা বহুত দিন হল ভাবছো মই ফোন কৰো কিবা কৰি আছে বন্ধু অজি? খবৰ চবৰ বা কেনেকুৱা?
ফোন নকৰোঁ মানে টাইমে নাপাওঁ না আৰু।
অ সেনেকুৱাই আজিকালি ব্যস্ততাৰ মাজত মানুহৰ জীৱন চবৰে কাম থাকে ন। আগতে যেতিয়া আহ স্কুলীয়া জীৱনত ফ্ৰী
অ আৰু তেখন মোবাইল নাছিল না, তেখন দৈনিকে লগ হৈছে।
হয় হয় হয় সেইটোৱে হয় কথাটো আজিকালি মোবাইলৰ যুগ। ইণ্টাৰনেটৰ যুগ হয় নে নাই?
লগ নহয় ক'ত ঘৰ কাৰ ক'ত ক কাই ক'ত গৈছে। এ গম নাপায়।
সেইটোৱেই ব্যস্ততাত পৰি যায় সকলোৱে।
উম
ত' এতিয়া কি কৰি আছে আ ভাত চাত খোৱা হ'ল নেকি
আ ভাত চাত খাৱা হল আৰু
অ কেতিয়াবা কাম চাম ঠিকে চলি আছে।
চলি আছে ঠিকেই মানে কোনো মতন চলি আছে আৰু কন দুকন
অ এইবাৰ একো একজাম চেকজাম দিয়া নাই নেকি এইবিলাক মানে চৰকাৰী চাকৰি কাৰণে
নাই দিয়া।
অ এপ্লাই কৰা নাই না মানে এ এদি আৰু আহিব বুলি কৈ আছিল আহিছে নেকি
এ দি আৰ ই, এ দি আৰ ই, এ দি আৰ ই এতিয়ালৈকে অহা নাই
অ আৰু সোতৰ জুন তাৰিখে কিয় কৈছিলে আাম পুলিচৰ আৰু ভেকেঞ্চি দিয়াৰ কথা আছিল
নাই দিয়া মোক এনেকা লাগি আছে। কিবা নিট পৰীক্ষাটো মানে হৈ যোৱাৰ পিছতে এইবিলাক এৰিব
অ হ'ব পাৰে মোকো সেনেকুৱা লাগি আছে ছেপ্তেম্বৰত আছে নেকি পৰীক্ষাটো।
অ অ নিট পৰীক্ষাটো ছেপ্তেম্বৰত ছেপ্তেম্বৰত নহলে অক্টোবৰ এনকা
অ ম ছেপটেম্বৰত শুনা পাইছো তে আমাৰ দিফালৰ কিছুমানে দিব না ত' সেনেকুৱাই আৰু উম
পৰীক্ষা দিব
অ দিব পাৰে কিছুমানে দে দিব দিবলৈ শুনিছিলো আৰু বিশেষ কৈ গম নাপাওঁ সঠিকভাৱে
না ঠিক আছে দিয়ক ভালে কথা। অসমৰ পৰা যাম নীট পৰীক্ষা পাছ কৰিব মজা লাগিব ভাল লাগিব উম
বতৰটো পূৰা গৰমে এতিয়া কেনেকুৱা আছে বতৰটো এতিয়া বৰষুণ দি আছে নেকি ইফালে
বৰষুণ মানে সেনেকা গৰম দিছে না বাপৰে।
বৰষুণ আমাৰ ইফালে নাই বৰষুণো বৰ্তমান। কিন্তু আহিব পাৰে ৰাতিলৈকে চাগে। দিনতটো আজি তামাম গৰম।
ডিমা-ডিমা-ডিমা যদি ভাঙি থৈ দিয়া যায়, ভাজা হৈ যাব এনকা গৰম।
অ, কথাটো কৈছা দেই। খাতাৰনাক টাইপৰ কথাটো কৈ দিছা।
সেনেকাই তো না।
অ, একদম অমলত হৈ যাব।
আহ খা খালি খাব লাগে।
উম, অমলেট খাই ভাল পোৱা ন নাই?
নাই মোক আমলেটতকৈ বইল ভাল লাগে।
অ, বইল বস্তু খাব লাগে হয়। অ কৰি আছে নেকি চাগে বইল হৈ বেছি
নাই জিম টিম কৰা নাই মানে ৰা কৰি আছিলো কেইদিনমানানে এনেও মই জিম কৰিলেও নকৰলে মোক মানে বইল খাই ভাল লাগে কণীটো।
হয়, হয় মানে জিমত কিব প্লেনিং বনাই আছা মানে যে যেন খুলি গ গলেনে।
অ, মোৰ প্লেনিং আছে মই কৰি আছো মানে। এ, দুটা বস্তু আছে এতিয়ালৈকে চাৰিটা মানৰ বস্তু আছে। আৰু বনাব লাগিব।
ঠিক আছে বনাও বনাও মইও যাম তেনেহলে ভাল লাগিব।
মোৰ লগত মানে বেৰিং-চেৰিং চব অনা হৈছে বেয়াৰং চেয়াৰং চব কিনছো। এখন থালি মানে মোক এটা এটা ভাঙাচোৰা চাইকেল লাগে। ৰদবিলাক কাটি কাটি সেইত দি বনাব লাগে।
অ এ বাহে ঠাই দি বনাব নোৱাৰে নি কাঠ কাঠৰ কাঠৰ কিবা বাঁহৰ কিবা কিবা বনাব নে নেকি?
ইলা ইলা ভাঙি যায় না। পচি যায়। লোহা থাকলে নপচব, নাভাংব।
অ। লোহা তুমি ক'ত পাবা তে?
ভাঙা চাইকেল মানে চব্বিছ ইঞ্চি চাইকেল। চৌবিছে চাইকেল গিলা যে আছে। এইলা চাইকেল এটা হলে হৈ যাব মোৰ।
অ, ভাগা। ভাঙা চ ভাঙা লব লাগব, ভাঙা ছিঙা আলা আহে যে।
অ, চাইকেলৰ দোকানতে খবৰ ল'বা লাগব যে চৌবিছ ইঞ্চৰ চাইকেল এটা থাকলে মোক দিবি।
উম, সিলে সিলাতে খবৰ পোৱা বুলি কলে তুমি পাবা।
উম, মই বেৰিং চাৰিং কিনছো, চব কিনছো
ত, সেইটো কতে বিশচ্বাৰাবা বহুত দিনৰ বাৰ তুমাৰ সপোন আগ তুমি আহিছিলা ইয়াত বি আছা ইয়াত আহিছা তুমি কৈছিলা। কিন্তু বাট আ সিল বস্তুবিলাক পোৱা নাাজায় ফটো কে না ৰেয়াৰ বস্তু।
আহ, পোৱা নাযায় না?
সেইটোৱে, উম।
আৰু জিম কৰাটো মানে নিজৰ ফিটনেছ ভাল। আৰু যদি তোমাৰ এনেকা ভৰি বডী ছডি
আজি দেখিছে নাই যোনবোৰে ভিডিঅ বনাই ফেমাচ হৈ গৈছে, দিন ভাইৰেল হৈ যায়। ইনফুলোয়ানচাৰ হৈ যায় না। ফিটনেছ ইনফুলোয়ানচাৰ বুলি কয়।
যদি জিম কৰি বডী চদি ভাল হয়। তুমি কম্পিটিচনত ভাগ ললা, প্ৰাইজ পালা তোমাৰ নাম গেল।
অ, আৰু মানে চোৱা তোমাৰ শৰীৰটো যদি ভালদৰে তেতিয়া কাম কৰিব কাম কৰিব পাৰিবা না। লাইফটো এতিয়া আছে কামটো কৰিব লাগিব। কাম কৰি খাব লাগিব নহ। হয় নে নহয়? দেহাটো যদি ভাল নাথাকে কাম কৰিব নোৱাৰিবা এ দিগদাৰ হৈ যাব তেতিয়া, হয় নে নাই?
উম।
সেইটোয়ে দেহটো ভাল থাকিলে মনটো মনটোও ভাল থাকে মনটো। ভাল থাকিল তুমি কামত মনোযোগ দিব পাৰিবা। সেইটো আজিকালি শৰীৰ চৰ্চাটো বহুত জৰুৰী হৈ গৈছে। মানে দৰকাৰ হৈ গৈছে মানে একদম। আৰু ক কৰিবই লাগে মানে অলপ যত্ন ল'ব লাগে শৰীৰৰ হা।
ন চলাব জান না?
এ নাই, নাই মই নাজানো। তোমালোকৰ শিকাই দিবাচোন।
হ'ব ঠিক আছে।
কোন মানে কি কৰবা নৰো মই। একদম উল্টা পুল্টা হৈ যায়। মোক একবাৰে নাওত বহাই ঠেলি দিছিল মোক নদী পাৰত। মই যাই আছলো। ভাই ভাই মোৰ একদম সৰু আছিলো মইফালেই গেলি অলপ তাকে ব্ৰহ্মপুত্ৰ পাই আৰু লৈ গৈছে টানি কিনি আৰু। আধা আধা এযোৰ গেছিলো এ। টানি কিনি লৈ গৈছে। মানঢেককা দিছে না উঠাই ন মোক দাতে চলাই অহা নি চান যে মই আধাটো গেলো ভাই আধাটো গেলি আৰু নাপাই ঘুৰাই মোক। যে তাহান ফটোককে আহি লৈ গল আৰু হা
আত্ৰবা
সাঁতৰিব নাজনো। মই উঠছিলো নাৱত, ওঠোনি মই এনেকে ঢৌ পানীত। সাতোৰিব নাযানো, নাও চলাব নাযানো, তাৰপাছতে ইমান ৰিক্সা মানে ভয় নালাগে না। সা মানে সৰু আছিলো অলপ মানে। মৰাঠৰা এইগিলা ইমান ভয় চয় নকৰছিলো মানে। ভাল লাগছিলে আৰু না ভাল লাগছিল। খুকেই আছিল মনটো মানে। হা?
আমাৰ এইফালে নদীয়ে নাই। কেনেকে নদী গা ধুবা কচোন, তোমাৰ তোমাৰ সফালে একদিন গেছিলো ভাল লাগছিল। কিমান ধুনীয়া লাগিছিল।
সেইকাৰণেটো তুমি সাতোৰিব নাজানা না সেইকাৰণেটো সাতোৰিব। লাগে তুমি পুলিচত যাই আছা পুলিচ। ছত যাবা হাতৰ বাইক পাল লাগে পুলিচ আৰ্মিত।
হয় সেটোতো বহুত ইম্পৰ্টেণ্ট হৈ যায় এতিয়া কৰ'বা। কচিঙে ল'ব লাগিব নেকি মোক সাঁতোৰিবা হিকাৰ কাৰণে।
অ মোক এটা বস্তু কিবা কয় ইন্টাৰভিউ মোৰ এটা বস্তু। ত ফৰম চালিল ক'বাচোন।
হয় হয় তুমি হোৱাটছএপত দি দিবা।
কি জানা এই কিবা যে। এ দুবাৰু গিলাৰ যে এপ্লাই কৰে ন।
অহ অহ।
সেইবিলাকৰ।
মানে ঘৰ দুৱাৰ ডুবি যোৱা বিলাকে।
উদ্ধাৰ কৰে যায় অ অ উদ্ধাৰ কৰে যায় অ মানুহ মানুহ চানো ডুবি গ'লে যে মানুহ ওলাই আনে। পানীৰ তলৰ পৰা।
অ অ অ।
খিলা।
বিষে নাজানো এইবিলাক।
এইবিলাকৰ মানে এপ্লাই এইবিলাকৰ এপ্লাই কেতিয়া কৰে মানে চব মানুহে। এইবিলাকত এপ্লাই নকৰে নাই সেইকাৰণে পষ্টবিলাক খালি থাকে এইবিলাক পোৱাৰ চানস।
অ কেইদ আৰু দেখিছ হোম গাৰ্ডৰ কাৰণে আঠটা পদ আছিল মাত্ৰ একজনে গৈছিল এপ্লাই কৰি সেনে। একজনে একজন বুৰ্গও দিয়া নাই খোজকাঢ় পাতিছে চাকৰি পাই গৈছে।
হে।
এতিয়া মানে কিছুমান পথ ওলাই মানে মানুহ এপ্লাই গমেই নাপায় না কিছুমান পথ ত' এতিয়া গম নাপালি মানে? সেইটোৱে আৰু সেইকাৰণে চাই থাকিব লাগে এপ্লাই কৰি থাকিব লাগে মানে কেতিয়াবা কম্পিটিশন একেবাৰে নাথাকে।
সেইয়াই মই কৈ আছো এইবিলাকৰ এপ্লাই চাল প এইবিলাকতো আৰু হাইট নালাগে না মানুহৰ খালি এই ফিজিকেল দেখে।
অ হয় হয় হয় ত, চাবা অলপ তুমিও খবৰ ল'বা অলপ। সবিলাক কোনটা পৰ্টলত দিয়ে, কি পৰ্টল দিয়ে কোনটা অফচাইডত দিয়ে।
মানে ইটোত কৰিলে মই কিৰ কাৰণে জানা। মই পানীৰ তলত এ এক মিনিট দেৰ মিনিট মানে -।
সাঁতোৰ সাঁতোৰটো পাৰা তুমি সাঁতুৰিব -।
সাঁতুব পাৰো।
অ ঠিকে আছে মাছ মাৰিবও পাৰা, সাতুৰিবও পাৰা,। মই সাঁতোৰাটো শিকাইদিবাচোন একবাৰ।
হ'ব, কি হাতৰ হাতটো দুইবাৰাত আগৰ হাত দুটা মাৰবা লাগে ভ দুটা মাৰবা -। লাগে সাতোৰা আহকি যায়‌।
মই চেষ্টা কৰিছিলো বাৰে দুবিজা পানী খাই পানী মুখত সোমাই যায়, এনেকে মৰু গৰু হৈ গৈছিলো মই। এইবাৰ পানী অ পানী খাই দিঙে বহুত ঘলা চলা পানী ঘণ্টা। বত উ পিছত বেয়াই লাগে মোক আৰু পিছত।
আনটো যে মুখত সোমাব না। পানীটো তুমি ওলাই দিবা নুখুজিবা, তুমি গিলি দিবা সটাক। গিলি দিলে কি হ'ব জানা, মোৰ কথা কনা -। তুমি ঘিন নকৰিবা, বেটিক গিলি দিলে কি হ'ব জানা -। গিলি দিলে তোমাৰ গলত পানীটো ন নাথকে আৰু তোমাক নালাগিবিত তুমি পানী খাইছা।
অহ।
নহ'লে তো হেণ্ ক্ৰাক যদি নাখা তোমাক যদি মানে জবৰদস্তি যদি ঢুকি যায় কলত -। আটকি যাব আৰু তোমাৰ পেটটো ফুলি আহিব।
অহ।
মুখত মানে মানে সেইটো গিলি দিব লাগে। এ এতেখনে মানুহ নদবা আৰু তোন তুমি উখাহ ল'ব পাৰিবা। নিগিলিলে ত ওশাও লব নাপা। বলা হৈ থাকিব না তাতে।
অ বুজি পাইছো এতিয়া তুমি ভালকৈ বুজাই দিছা হয় হয়। মই প্ৰেক্টিচ কৰিব লাগব হাতত একবাৰ অ। খৰিবিলাক অলপ কি কৰি সেনে বহল শাক কৰি সেনে অলপ- হা?
বনাবা,
আৰে ভাই ইমান নাই ন, আৰ পক চক নাই ইমান দোকান -
আৰে ভাই এন কাৰ মোৰ কথা মোৰ কথা হয়। প্লাষ্টিক আছে না। প্লাাষ্টিক প্লাষ্টিক। আহ প্লাষ্টিক দিয়ে বনোৱা যায়। অলপ কিনি গাটা শুনব লাগিব বেছি নালাগে। এক আঠো অ এক আঠো গাটা শুনব লাগিব আৰু এ এ তিনি এ দুই তিন ফুট মানে ওপৰ ওপৰত থাকিব হৈ গল।
অ গটো মই অকলে পাৰিম নে তুমি যদি অলপ যদি - কি কৰা পৰা যায় তুমি যদি আইডিয়াটো কৈছা।
কৈ দিম আকৌ নাই, কিন্তু বা লাগিব বহুত কেইটা। বা বা তোমাৰতো বা বাঁহৰ গছ আছে ন।
অ আছে চচোন কেইটামানাৰ লাগিব থাকিব, ইমান বেছি নাই মানে চেছে হৈছে পাৰে মোটামুটি বাহ
চাৰিটা মান লাগিব।
আহ হ'ব হ'ব এইখিনি হ'ব। ঠিকে আছে এবাৰ যদি আহা যদি
বা বাগিলে কি কৰিছা হে কৈছে যে বাাগিলা কি কৰিছ হে কৈছে
এ মানে কাটি চাটি বিকৰি চিগৰি কৰি দিছে আৰু মানে বহুত কিবা হয় ন মানে লাইন চাইন গেছে লাইন টেনত ফট খাই কাটি চাটি দিছে এইবিলাক চাফা হৈ গৈ পৰি দিছে পুৰা লাইন লৈ গৈছেনি ইফালেদি ৰাস্তা ইফালেদি ত' বা বিলাক ক চাফা কৰি দিছে মানে নায়ে মানে মোটামুটি বা আমাৰ তিনিটা আছে এনেক থোপা আছে তিনিটা বাহ আছে সেনেকে আৰু
মই এটা কথা কব খুজছো কিবা তোমালোক ৰবাৰ গাছ লগাবা নেকি?
কি ক লবৰ
ৰবাৰ গাছ ৰবাৰ গাছ ৰবাৰ বাগান কৰবা নেকি?
অ কৰিব পাৰি কিন্তু তোমাৰ এতিয়া কিবা এ লব লাইচেঞ্চ লব লাগে নাই কিবা
মই সেইটো সুধিম মোৰ এটা বন্ধুৰ ঘৰত আছে না
অ লাইচেঞ্চ চ ল'ব লাগে নাই কিবা নিয়ম থাকিব না
নালাগে নেকি ট্ৰেভেল গিলাৰ ঘৰত অলপ ঘৰে ঘৰে আছে।
সেইটো বেলেগ থাকক কিন্তু সেই এ ভলেবল বস্তু হয় না এটা অ মানে তেজ জেচি এচি দিব লগা হয় কি গভাৰ- কিবা এটা যদি বিনে কৰা ঔষধ যদি কৰি অহ কিবা এটা নিয়ম থাকিব চাব লাগিব এইটো অলপ কাৰণ